অ কি কৰিছে এয়া। সন্ধিয়া লাগিলে যে কাম কৰি আজৰি হৈ ভৰি হা ধুই সোমাইছোঁ।
অঁ, অঁ মই এ'ই চাহ অকমান বনাইছো। গাখীৰ চাহ অকমান। উম, আমাৰ হেৰি আমাৰ মাহেকীয়া যে আমাৰ হাত, চাত লাগে যে- তাকে এইবোৰ সাত চোৱাও লাগিলে, কালি ৰাতি। কি
অঁহ ইফালে সাতৰচোৱা নালাগে বাৰু, আমাৰ নামঘৰীয়া মানুহ যে।
অঁ, অঁ আপোনালোকৰ সেইফালে পানী- দুনি হৈছে নে? আমাৰ-
পানী হৈছিলে। পিছফালে শুকাইছে বা' আগফালে বাঢ়িছে। বাকী- তা'ত তো একো নকৰে আপোনালোকে?
অঁ, হাতত একো নকৰে মানে, এইবোৰ ধো এইবোৰ পাৰনা-চাৰনা এইবোৰ নকৰে আৰু, এইবোৰ কোনোবা তাঁত বাতি- চাট বাতিও নকৰে। অঁ মাটি হা'ল- চালো - বোৱাই তেনেকুৱা আৰু।
আমাৰ বাৰু- সেইবোৰ নাই, আমাৰ এই হাল বাই থৈছে। বাৰু আচ্ছা, আচ্ছা। তাৰপৰা হাত, আঠতা লৈ খেতি কৰিম আউ। কঠীয়া পাৰিলো অঁ কঠীয়া- আহাৰ লাষ্টত লৈ কৰিম আৰু ৰুম আৰু।
অঁ, অঁ, অঁ। উম। আমাৰো কঠীয়া সেই আগতে- তিয়াকে অলপমান পাৰিলে। তাৰ পিছত আকৌ পৰহি অলপমান- পাৰিছিলে। আকৌ' ৰাতি আকৌ বহুত ডাঙৰ কে দবা- পিতা কে বৰষুণ আহিলে।
অঁ, উ' তেতিয়া হ'লে থোপাই- পেলালে। পানী, পানী ভৰি থলে বাৰু নহয় উ' পানী ভৰাই নথলে। চাগে।
পানী ভৰাই মানে, হেৰি আমাৰ মাটি কণ মানে দ'। তাৰ পিছতে দেউতাক, মায়ে মায়ে কৈছিলে, হেই আলি দি থ' বুলি তাৰ পিছত, দেউতাই দিও থৈছিলে, কিন্তু তাৰ ওপৰে পানী গৈ আছে আকৌ।
অ হৰবনাস হ'ল বেয়া চাগে নষ্ট-
উম, সেইখিনি বহুতখিনি পাইছিলে, বহুতখিনি উম তিনিভাগ, নে কেইভাগ পাইছিলে। বেলেগ, বেলেগ ধানৰ। সেইখিনি কই ছো ইমান ধুনাকে - এইফালে আহিছিলে দেখিয়ে ভাল লাগিছিলে
অ অ এতিয়া ঘৰতে আছে নে নে কিবা কৰি আছে?
নাই মই ঘৰতে আছোঁ এয়া আজি ক'লোকো নগ'লো আজি গা়টো কিবা এটা ভাল লগা নাই অকমান।
অ অ, ক্লাছ কৰি থাকে।
অ, ক্লাছ কৰো চাৰিটা আছে মোৰ টিউচন।
অঁ।
যাওঁ এনে। কিন্তু আজি নাই যোৱা আজি মানে গাটো কিবা এটা। ঠিক লগা নাই।
অ অ এবাৰ।
মাথাতো বিষাই আছে। এইবাৰ মই ফিফচেমিষ্টাৰলে পাম।
অ অ, আৰু একবছ। ৰ এবছৰ নহয় বাৰু ছমাহ। পঢ়িলেই হ'ব শেষ।
ছমা নহয় এইবাৰ ফিফচেমিষ্টা। তালে পামহে আৰু এবছৰ পঢ়িব লাগিব
হয় এ ব। ছৰ পঢ়িব লাগিব ন, অ এবছৰ পিছত এদাই হ'ব আৰু ল'ৰা ছোৱালী কেইটা ঠিকে আছে উম।
অ অ, মাহত ঠিকেই আছে মা আজি তাকে বি। য়ালে গৈছিলে। তাৰ পিছত আকৌ, বহুত দেৰি থিয় হৈ থাকিবলগীয়া হ'ল। তেতিয়া কিবা গাটো অকমান বেয়া লাগিছে বুলি কৈছে অকনমান পৰি দিছে বিছনাতে।
অ অ হয় বাৰু এনেও।
আজি অ বহুত দিন কলকো এনেকে নো। যোৱা মানে।
অ, তাকে ধূলি মাকতি এইবোৰ বতাহ লাগিলে নুঘূৰিলে তেনেকুৱা হয়েই। বাইকত গৈছিলে নে কিনো গাড়ীত।
বাইকত নহয় গাড়ীতে গৈছিলে, কিন্তু বহুত দিনৰ মূৰত যোৱা।
অহ।
সেইকাৰণে তেনেকুৱা হৈছে।
সেইকাৰণে এইবোৰ আমাৰ হেৰি এ গাঁৱলীয়া মানুহবোৰ পতককে এইবোৰব যান বাহন। শব্দ শুনিলে মাথা ঘূৰা বিষায় এ ও।
অ, সেইটোয়ে মই কেতিয়াবা যে আমি এইবোৰ এনেকে প্ৰগ্ৰেম চগ্ৰেম কৰি মেলি গুৱাহাটী চোৱাহাতি গৈছো যে। চবফালে ঘূৰিছো ন মানে মই। সেইবোৰ জেগাত অলপমান দেৰি ৰুম লৈ থাকোতে মানে মোৰ উশাহ চশাহ বন্ধ হৈ যাব নিচিনা লাগে লাগে মানে। ইমানেই হুল ষ্টুল এনিটাইম মানে ৰাতিটো শুবও শান্তি নাই ৰাতিটো বা আমি শুব নাপাওঁ ৰাতিহে প্ৰগ্ৰেম হয় আমাৰ বিহুৰ প্ৰগ্ৰেম ৰাতিহে হয় আৰু পিছত দিনৰ শুব লাগে ন পিছদিনা খন আহি পেলাই কেতিয়াবা বাৰটাটো পাওঁ কেতিয়াবা তিনটাতো পাওঁহি আবেলি
তাকে আহে এইবোৰ আমি
ইমান একদম ৰক্ষা নাই আও
অ এ সেইটোৱে আমি এইবোৰ যান বাহনৰ শব্দ হুলস্থুল ক'বলৈ হা ক'ব কবলেহে এইবোৰ আমি গাঁৱলীয়া জেগাত থকা মানুহ নহয় জানো এইবিলাক চিন্তা লৈ গ'লে আমাৰ এইবোৰ হয়েই
উম এতিয়া আমি কিমান শান্তিত থাকো ৰাতিটো কিমান ধুনীয়াকে শুও হয় নাই বাও অকনো নাই এতিয়া সন্ধিয়া লগা সময়ত একোন মানো হুল স্থুল নাই ৰাজসজাচল নাই আমাৰ বুকত
অ
আমি কিমান শুনবোৱা আমি বহুত শান্তিত আছো জাননে
অ
চহৰীয়া মানুহ চাওকচোন প্ৰত্যেকতটো বস্তুয়েই কিনা অ
সঁচা দেই কি হ'লগে যান্ত্ৰিক যুগ মানে একেবাৰে সাংঘাতিক হ'লগে আৰু
উম কিবা এটা অৰ্ডাৰ কৰিলেহে পায় মানে অৰ্ডাৰ কৰি দিব আহি যাব আমাৰ গাঁৱলীয়া মানে চাকচোন পইচা এটা নহ'লেও আজি বোলে কাবাৰ ঘৰৰ আমুকটো বস্তু নাই দেচোন বুলি ক'লেও দি থৈ যাবহি কিন্তু গা চহৰতো সেইবোৰ নাই
চহৰ সেইটো নাই আৰু তৰ পৰা আহি বহাহে আৰু আমাক গাঁৱলীয়া নিচিনাটো কেতিয়াও নহয়
সেইটোৱে কাষ এ এখন ৱালৰ ইপাহ সিপা থাক কা মানুহবোৰ চিনি নাপায়।
অ
ক' মানুহ কত আহি আছেহি। দেউতা ঠিকেই আছে বৰ্ত বৰ্তমান। মাজে মাজে কেতিয়াবা গা চা বিষ চিপ হৈ থাকে কাম বন কৰি থাকে যে, এইকেইদিন যোৱা নাছিলে। আজি গৈছে। এইকেইদিন বতৰটো বেয়া যে আৰু বৰষুণ-চৰষুণো হৈ আছিলে।
অঁ অঁ। অ ভাই তোমালোকৰ ভাইটিয়ে মেট্ৰিক নিদিব জানো।
অ এইবাৰ দিব।
অ। পঢ়িছে চাগে, টিউচন-চিউচন দিয়া হৈছে নহয়।
উম টিউচন মানে অকল মেটছৰহে দিয়া হৈছে।
অ, অ তুম চাই দিব পাৰিবা নহয় অকণ অকণ?
কম
অ। তাকে ভালকে পঢ়িলেই হয় আৰু। আজি-কালি পঢ়া বাদে একো নাই। হ
উম যিমান যি থাকিলেও পঢ়াটো টো থাকিবই লাগিব।
অ, পঢ়া বাদে একো নাইকিয়া হৈছে। কিবা এটা এপ্লাই কৰিবলৈও শিক্ষা লাগেই। আজিকালি ল' ছোৱালীয়ে আকৌ খেতি বাতি নকৰে নহয়। আমাৰ আগতে
সেইটোৱেইেতো। আমাৰ চাব দে এ সেইটোৱে এ এই আজিকালি জেনেৰেচনৰ ল'ৰা-ছোৱালীবোৰে একো নজনা হ'ব চাবচোন। এহেতে মানে পঢ়া বাদ দি বেলেগ কিবা এটা দিলে মানে কৰিব নোৱাৰে আৰু। সিহঁতে চাকৰি-তাকৰিহে কৰিব। খেতি-বাতি কৰিব নোৱাৰে।
তাকেহে। অ, অ কি হবগে জানা। আমাৰও লৰা বাৰ এইবাৰ নাই ন। তাকেহে। হেৰি সি পঢ়িছে বাও। ভালে পৰীক্ষা চলি আছে ইউনি টেষ্ট। ছোৱালী বাৰু তাই কাম নকৰে আকৌ কি কৰিব আৰু। পথাৰলে নানামেই লেতেৰা লাগিব বুলি।
উ নাইনৰ কৰ্চটো ভালকে পঢ়িবলৈ ক। নাইনৰ কৰ্চটো ভালকে পঢ়িলেই তেনটো ইজিলি পাৰি যাব। নাইনৰ মেথছ আৰু চাইন্স খন বিশেষ কে বেছি গুৰুত্ব দিব লাগে। মেথছ আৰু ছাইন্স আৰু ছচিয়েল চাইন্স।
উম চচিএল চাইঞ্চ বেয়া পায় মেথছো অকনমান মেথছতকৈও বেয়া পাই চচিএল চাইন্স।
আমাৰো একেহে। অ ক ক কাম। অ কিন্তু ছচিয়েল চাইন্সটোহে যিমান পাৰে সিমান হে ভালকে পঢ়িব লাগে কিয় জানে চচিয়েল চসখন একদম কলেজ চলেজ পঢ়ি মেলি আজৰি হৈ একেবাৰে কম্পিটটিভ এক্জাম দিয়ালৈকে লাগিব চাইন্সখন।
অ তাকে। সি আকৌ বেয়া পায় এইবোৰ।
উম আমি আমি একদম এতিয়ালৈকে পাইে আছো আমি এতিয়ালৈকে পাই আছো ছচিয়েল চাইন্সত মই যে। লেটাৰ পাম বুলিয়ে পঢ়িছিলো পালো বাৰু। কিন্তু চায়ন্সতো লেটাৰ পাম বুলিয়েঢিছিলো তিনি নম্বৰ এটা। কমিলে।
অ এ পঢ়িলে। পাৰে নপঢ়ে আকৌ যিমানে চচিয়েল বা চায়ন্সখন পঢ়িব।
উম চচিয়েল চাইস কি চচিয়েল চাইন্স উম। টেন ছচিয়েল চাইন্স তিনিটা পাৰ্টত আছে ন। টেকনিক টো কি জানে এক। দা পাতকে চবোৰ পঢ়ি পেলাব লাগে ফাৰ্ষ্ট টে তাৰ পিছত আকৌ স্কুলত যেতিয়া পঢ়াই যায় তেতিয়া লগতে আকৌ এ এটা পাৰ্কে চবোৰ কুৱেশচন বোৰ কৰি যাব লাগে।
তাকেহে আমি পঢ়োতে এইবোৰ নাইহয় ইমান আৰু চিম্পুল হে আৰু পঢ়িব লাগে আৰু। প্ৰশ্ন উওৰ কৰিব লাগে কিছূমান আৰু দীপত থকাখিনিয়ে আহে। আজিকালি আৰু নিজে বনাই লিখা বুলি বনতৰ নাই নহয় আৰু আগতে এতিয়া আকৌ নিজে লিখিব লাগে নহয় জানো। তাকে চত কৈ থ যিমানেই কৰিব পাৰে সিমান অ অ।
আজিকালি চব একদম পাঠ ভিত হে।
অ
আজিকালি ল'ৰা ছোৱালীক মানে কনচেপ্ট কিমান লৈছে সেইটো চাই।
অ তোমালোকৰ মা তাতৰ শাল এযোৰ আছিলে ন এই হেৰি বৈ আছে নে কি।
উম গামোচা লগাই থৈছে।
অ অ।
তাকে আহে বাৰিষাও পালেহি ভাতৰ আয়োজন নাই কৰা সেই প্ৰাৰ্থনাত কৰিবলৈ লৈছেহে তাৰপিছতহে কৰিম আৰু আমাৰ আকৌ সোনকালে খাই নহয়। আজিকালি আৰু সন্ধিয়া লাগা সাতটা বাজিয়ে দেখোন।
অ হয়তো সন্ধিয়া অ সাতটা বজাতে সন্ধিয়া লাগে উ।
অ সেইকাৰণেমাৰ চাৰে আঠটা নটামান বজাত খাবলৈ লাগেই নহয় সোনকালে এই বিশেষ নহয় ঘৰত। এহে কা মাটি পোৱাহে আৰু।
অ অ হ'লেও আপুনি অকলেহে কৰিব লাগে চাগে কষ্ট অকমান হয়। হেল্ল'!
হেল্ল'!
হেল্ল' অ কওকচোন।
অঁ। আপ আপুনি বোলে অকলেহে। কৰিব লাগে কষ্ট অকণমান হয়'
অ অ অ খেতিয়ক। অকলে ইয়াই খেতি কৰিবলৈ লগ নাই অকলে অকলে জাকৰ কে দিওঁ আৰু তেনেকৈ দিবলৈ কওঁ আৰু তাৰপৰা কাতো। ত কওঁ। এদগা গৈহালো আছে আৰু টেক্টৰ বোলো লগা নাই গৰু
অঁ অঁ অঁ।
গৰুৱে হালোৱাব বোকা দিব তাকে এবাৰ ৰোৱনীয়ে যে। অহ তাক পটককে কৰিবলে। ৰোৱনী এজনী ব্যৱস্থা কৰিবলে কৈছো। আৰু কি কৰে জানো।
অ হয় ইমান ইমান দেহা মাৰি পেলাই খেতি ন হ'ব দেই অ
তাকে মানুহজন নাথাকে যে দূৰণিত থাকে, আকৌ শহুৰ দেউতাই ইমান নোৱাৰে বয়সো হল নহয় তাকো তাককে
অ অ অ সেইটোৱে তাক তোকাকৈ কৰি থাকিব ঘৰতে গৰুহাল আছে যেতিয়া কি চিন্তা ন মুহৰ দেহা এ হলেও ঘুনীয়া হ'ব নিদিব অ পায় দেহাতো থাকিলেহে বেহাত চলিব
উম বাৰু হ'ব দিয়া।
অ হ'ব হ'ব মোৰ দেউতাই কামৰ পৰা আহিছে, মই চাহক।
অ অ মোৰ এয়া ভাতত লাগিব হলেই। হ'ব দিয়ক।
সময় পালে আকৌ কেতিয়াবা ফোন কৰিব দেই।